হেল্ল'।
হেল্ল'।
অ শুনি আছো কওক।
কি কৰি আছে বাইদেউ?
মই ফিল্ডলৈ ওলাই আহিছো এতিয়া।
ফিল্ডত ফিল্ডত ফিল্ডত মানে কি? খোজ কাঢ়িব গৈছে নে কি তাৰমানে এই?
ৰাণিং কৰিব আহিছো।
বা ৰাণিং কৰে আপুনি।
এইটো হেৰি ইণ্টাৰভিউ কাৰণে আৰু ইণ্টাৰভিউ কাৰণে নৱেম্বৰত আছে।
অ মোৰো আছে ৰব এইেই
আপুনি কৰে নেকি?
অ'! মইয়ো-মইয়ো আছোঁ দিয়ক। কি বুলি কয় যে, নাই, এই আৰু এই, মই দৌৰা নাই, কি বুলি কয়! এ, মই, কিন্তু দৌ, উম, দৌৰা কিন্তু, নাই। কিন্তু, মই দৌৰিম, তাৰমানে। নাই।
কেতিয়া পৰা দৌৰিব আপুনি?
দাস। এই ল দৰ দিনমান গ'লে আৰু তাৰমানে
অ দৌৰিব আৰু। অনলাইন কৰি থৈছে নেকি অনলাইন কৰি থৈছে অনলাইন কৰি থৈছে।
অনলাইন কৰিছো। তাৰ ৰ মানে সময়ো খুব কম কৰিছো কৰিছো। জেলাৰ কৰিছো আহ। জেলাৰ। অ। এ কামাণ্ডো।
অ অ অ অ গোটেই বিলাক কৰি থৰিছে আৰু। গোটেই বিলাক কৰি থৈছে ছে নেকি?
নাই গোটেই ইমানে নহয় এনেই চাৰিটা মান কৰিছো মই বাইদেউ।
অ অ দিয়া ভালে হৈছে কৰি থৈছে কিবা এটা কৰিবা ন।
হয় হয় হয়।
এতিয়া অ নিজৰ কাৰণে নিজৰ কাৰণে ভাল কিবা এটা কৰা তুমি নিজৰ কাৰণে ভাল।
হয়।
উম তাকে মই ওলাই আছো ৰাণিঙৰ কাৰণে।
এ ঠিকে আছে বাইদেউ সেনেকুৱা হ'লে ভাল নে। বস্তুতটো হ ভালে থাকে হয় নে। কি বুলি কয় মই মই কেইটা দিন কিন্তু দৌৰা কিন্তু নাহাই কিন্তু মই দৌ থাকে নাই। অ। ছোৱালী মানুহ কিন্তু ৰানিংটো ক- কম হয় নে?
অ ছোৱালী মানৰ ৰানিটো কম। ষোল্লশ মিটাৰ।
ষোল্লশ নহয় নেকি বাইদেউ আঠশ নেকি?
খোল্ল ক মিটাৰ হয়। উম লৰা বত্ৰিশশ মিটাৰ।
হয় হয় হয় নহয় কিছুমান খুব পদত কিন্তু আঠশ থাকে আপোনালোকৰ নে
তেনেকুৱা মই, তেনেকুৱা গম পোৱা নাই আঠশ মিটাৰ, ষোল্লশ মিটাৰ গম পাইছো মই। ষোল্লশ মিটাৰ হয় বোলে।
হয় নেকি? এনে ঐ এনে আগে-পিছে আপুনি ইন্টাৰভিউ
মানে কৰিছিলো এব বাৰ যোৱাবাৰ মানে কি বুলি কয় হেৰি কাৰণে এ ভৰিখন মোৰ বেয়া হৈছিলে মানে। ভৰিখন কিবা মোচকা খাই ছিলো যে সৰিহনে দৌৰোতে বস্ত লং জাম মাৰোতে চুোকা খালোঁ মানে। সেইটো কাৰণে কি বুলি সেইটো কাৰণে মাৰি দিব নাপালো। এবাৰ কি হয় আৰু ভালদৰে দি চাওঁ।
উ নাই নাই ঠিকে আছে বাইদেউ, কিন্তু চব এই কি বুলি কয় এইবোৰ কিন্তু টো মোৰ হিচাপ মতে চাৰ্জ থাকাতে
অ' অ' সেইটয়ে, তাকে, এবাৰ কি হয় ভৰি চৰি প নহ'লে হ'ল আৰু
হয় হয় হয় আৰু আপোনাৰ এ সেই আপুনি এনে কিমান পঢ়া বাইদেউ?
মই ডিগ্ৰী, মোৰ ডিগ্ৰী কমপ্লিত হ'ল এইবাৰ।
আহ ঠিকেই আছে। ময়ো তে মইয়ো সেই, বেছি পঢ়া নহয় বাইদেউ মোৰ। মই পিউ পাচ কৰিছোঁ দিয়ক। হয় না? কব আৰু আছো আৰু জানে?
অ' অ'। বাকী এতিয়া কিবা কৰি কিবা কৰি আছা নেকি?
নাই নাই এতিয়া বৰ্তমান এটা সৰু-সুৰা জব এটা কৰি আছোঁ। এই আপুনি চাগে গম পাইছে? কি জব কৰি আছোঁ
অ' গম পাইছো কি কৰি আছা। গম পাইছো কি কি কৰি আছা তুমি?
অ' অ' এই কি বুলি কয় সেইটো কামত বৰ্তমান লাগি আছো আৰু।
অ' লাগি থাকা নিজৰ কিবা এটা পাবলেতো। কিবা এটা কৰিব লাগিবই ন?
হয় হয় হয় চেণ্ট্ৰেলৰ চাকৰি পালে অলপমান ভাল লাগে। আৰু নহ'লে নাই।
অ চৰকাৰী চাকৰিতো বোলে এনে। পায়। চেণ্টেলতো বেলেগ ইয়াৰ হেৰিতটো বেলেগ ন? প্ৰাইভেট জবটো বেলেগ। এনেকুৱা হেৰি চৰকাৰী চাকৰিটো বেলেগ। চাই সেইটো।
উম।
নিজে এটা চৰকাৰী চাকৰিটো কৰাটো নিজৰ কাৰণে ভাল।
হ হ উম। হয় হয়।
বাকী ঘৰৰ মানুহ বিলাক কি কৰি আছে?
বৰ্তমান ভালে আছে বাইদেউ একদম তাৰমানে। কি কব এই বেমাৰত আ এতিয়া ভাল হৈছে।
অ' আমাৰ ইয়াত বৰষুণ পৰি। দিছে মই ওলাই আহিলো বৰষুণে পৰিলে দিলে, তাতে ৰখি আছোঁ এই বজাৰ চাৰিআলিতে ৰখি আছোঁ। ঘৰত চাৰিআলিৰ ঘৰত শুনিছা বৰষুণ পৰি আছে।
অ', হয় হয় হয় হয় হয়।
বৰষুণ পৰি গিলে যাব নোৱাৰিমে চাগে। ল'লে এতিয়া।
অ', এ কি জানা আপোনালোকৰ শিল্টক লাগি বহুত বহুত সেই নেকি ধোন নেকি বাইদেউ
দূৰ অ অ বেছি দূৰ নহয়, বেছি দূৰ নহয় অলপ হয়। আপুনি ফোন কৰোতে মই ওলাই আহিছো। এবাৰতে কি বুলি কয় হেৰি কৰিলে বৰষুণ পৰি দিলে। বজাৰ দোকান বিলাকৰ দিকে আছে এতিয়া
অ হয় হয় হয়, ঠিকেই আছে নহ'লে কি কয় আৰু সেই বাইদেউ হেল্লো', আপুনি সেই এই এতিয়া চাওঁক, যোনটো আপুনি দৌৰো বোলে ইটাৰভিউ মাৰ হয়নে? এইটো আপোনাৰ বোলো ৰানিং, ৰানিং হোৱাৰ পিছতো আৰু সেই
অ', ৰিটেনটো খে ইয়াত নম্বৰ বেছি পাব লাগিব তেত তেতিয়াহে ৰিটেৰ্নত মাতিব ন? ৰানিংটোত যদি নম্বৰ বেছি পাওঁ, তেতিয়াহে ৰিটেৰ্ণত মাতিব। অ', কোৱাচোন।
এক্সিডেণ্ট মাৰিলে অলপমান
অ মানে কি বুলি কয় এটা ৰাণিঙত বা লং জাম্পত দুটা ভিত্তিতে এক্ এটাত মাৰিবই লাগিব তেতিয়াহে মানে মাতাটো চান্স থাকে ন অলপ
অ হয় হয় উম
লং জামটোতে মাৰিব লাগিব
অ লংজাম মাৰিব উম মই এম মই সেই তামোলপুৰত মই কি বুলি কয়ভৰিবনে গৈছিলো
অ অহ শুনি আছো
এ মই তাৰ মানে তামোল গৈছিলো তাতে
অ অ
ফুৰিব আৰু গৈছিলো দেই জানে বাইদেউ খলা খোলা আৰ্মি আৰ্মি তাৰত আৰু তাতে ইণ্টাৰভিউ মাৰিলো কিন্তু মই চাৰি পাক মাৰিছো দেই চাৰি পাকত মই মেক্সিমাম মই তেনে শ লচোন, এ বাইদেউ চাৰি পাকত মই তাৰমানে মোৰ আগতে তাৰমানে মেক্সিমাম, অ বিশটা মান। সোমাইছে বিশটা মান ল'ৰা সোমাইছে।
অ অ,
তাৰমানে মই আৰু সোমাম তাৰমানে আৰু দেই তাৰমানে সোমৰ আগ মানে বন্ধ কৰি দিছে নে ৰছীডাল টানি দিছে।
আৰু অলপ ভালদৰে কৰিব লাগিছিলে।
হয় দিয়ক নাই বাইদে মই ভাল মোৰ। ক কত না ন নাই।
অ এতিয় পৰাা ৰাণং কৰি থাকা তেতিয়াই ভাল হ'ব।
হয় হয় হয় মোৰ উ ম অ অ হয় হয়।
কেতিয়াবা চেষ্টা কৰিলেহে তে সয়ালৈ হ'ব ন, এতিয় পৰাা ৰাণং কৰি থাকা তেতিয়াহে তেতিয়লে মানে ভাল হ'বগে
উম নহয় বাইদেউ শুনক মই তাৰ মানে, এইকেইটা যেন ৰৌছিলো দুই মাহৰ পৰা
অ অ!
আপোনাৰ এই উম এ নাই কি একমাহ আগতে মই দৌৰো হয় জান তেতিয়া ম ত উম, ! হয়
বাকী ভাত খালে নে নাই,
কি কৈছে? হ অ ভাত খোৱা নাই ভাত খালো। এই কেতিয়াবা খেলো, এতিয়া অলপমান জানা বাহিৰত দেখিছো। এ বাইদেউ আজি তেনে মাছ বনাইছিল নে?
অ অ অ!
মাছ আৰু টেঙা বনাইছিল। মাছ টেঙাতে খাব আৰু
অ' অ' ভালে ভালে দিয়াক। আমাৰো একো নাই আৰু
কি খাইছে আপোনালোকে আজি
আজি কি বুলি কয় দাইল আৰু ঔটেঙা আলু তাৰ পিছত উ ভাজি তাৰ পিছত
অ'! উম, অ' অ'! হয়, হয়, হয়। উম, নহয় আৰু মই অকৌ শুনক, সদায় নিৰামিষ খাদ্য খালে ভাল।
অ' অ'!
নিৰামিষ খাদ্য খালে, যিমান যি হওঁক, ইমান বোলোঁ, দেহাটো ফ্ৰেচ হৈ থাকে।
মানে, কি বুলি কয়, ৰানিঙৰ কাৰণে, অলপ মানে মাছ, মাংসটো অলপ, খোৱাটো কমাই দিব লাগে মানে। মানে, সেই, দিগদাৰ হয় যে, অলপ ৰানিঙৰ কাৰণে। সেইটো কাৰণে মানে, অলপ মাছ-মাংসটো অলপ, কমাই দিছোঁ।
উম।
উম, বাকী বেলেগ একো নাই।
উম আৰু মোৰ হিচাপ মতে ৰানিং কৰি অহাৰ পিছতে বুট-বুট আৰু মগু খাব লাগে।
অ' তেনেকুৱা খাই থাকোঁ বাৰু।
অ' এনে আপোনাৰ ওৱেটটো কিমান আছে?
মোৰ আছে ফিফটি ওৱান আছে মোৰ।
ফিফটি ওৱান ফিফ
মানে ভাল জোখত ভাল জোখতে আছে আৰু কমো নাই বেছি নাই ভাল মানে ভাল জোখতে আছে।
অ' মোৰ এতিয়া চাওক মোৰ-মোৰ হৈছে আপোনাৰ মোৰ সেভেন্টি
তোমাৰ তোমাৰটো কমাব লাগিব চিক্সটি মান কৰিব লাগিব তুমি।
অ' ছিক্সটি ফাইভ, উম
তেতিয়া মানে ভাল জোখত আহি যাব আপুনি।
হয়-হয়-হয় কিন্তু এনে বাইদেউ ফিটনেচত কিন্তু একদম হাঁহি মুখে কিন্তু মই সেই হম দিয়ক কি বুলি কয় জানে ফিটনেছটোৰ অ' এনে যদি চাই তেনে একদম ক'ব লাগিব কে অ'কে আছে চলি কিন্তু মোৰ ওৱেটটো বেছি আছে।
ৰানিং কাৰণে কিন্তু এইটো ৰানিং কাৰণে এইটো ফিটনেছ ৰানিং কাৰণে আপুনি আৰু কমাব লাগিব।
লাগিব, লাগিব, লাগিব উম, আৰু এইটো দিয়ক নহ'লে বাইদেউ মই কালি ফোন কৰিম হ'ব?
অ' দিয়ক হ'ব দিয়ক।
তাক দিয়ক।
অ' অ'